হেল্ল' আহ। কি কৰি আছা?
ভালে আছো। এনেই বহি আছো।
হয় নেকি খবৰ পাতি ভালনে?
খবৰ পাতি ভাল, আপোনাৰ?
ভালে, চাহ পানী
চাহপানী বৰ্তমান খোৱা নাই। খামহে অলপ পিছত। আপুনি খালে?
অ'! মই খালোঁ। হয় নেকি। উম! তোমাৰ আজি, মই এনে বহি আছোঁ, আজি তোমাৰ স্কুল আমাৰ স্কুল লাইফৰ বিষয়ে কথা পাতোঁ দিয়া।
তুমি স্কুল সদায় যায়কে ভাল পাইছিলানে আগতে?
অঁ! সৰু স্কুলত যাই কিনে বেছি ভাল পাইছিলোঁ মই। আগতে, যেনেকে ধৰি লওক আপোনাৰ প্লাছ কে জি পৰা সেইদিনাৰ নেকি? কে জি নাৰ্চাৰী, ইউ কে জিত সেই সময়ত বেছি ভাল আছিলে! তেতিয়া আমি, দৌৰি দৌৰি গৈছিলোঁ। অ'!
মইতো সৰুত স্কুল যাইকে একদম বেয়া পাইছিলোঁ। মোক ঘৰৰ পৰা যাবই মন নালাগিছিলে। অ'! স্কুলে যাওঁতে ভয় লাগে! কিয় বা?
স্কুলত যাওঁতে এসময়ত ভয় লাগিছিলে, কাৰণ আছিলে সময়ত আমি একো জানা নাছিলোঁ, বস্তুটো বুজা নাছিলোঁ।
আমি ভবা নাছিলোঁ যে, স্কুলত যে কি হয়, কি নহয় আমি পেৰেণ্টছ আমাৰ নিজৰ মা মা-দেউতাক এৰিব নোৱো
অ'! অ'! তুমি ঠিকেই ক'লা মা-দেউতাক এৰি যাব নো আৰু ভয় লাগিছিলে! বেলেগ এটা কিবা ভয় থাকিছিলে। যেতিয়া মেমহঁতে মাৰি মাৰিব নেকি বেয়াকে মাৰিব নেকি। এনেকুৱা কিবা এনেকুৱা একদম ভয়, ভয় লাগি আছিলে!
উম! এইটোয়ে ভয় লাগিছিলে। কিন্তু, ভয় লাগিলে নহ'ব ন' পঢ়িবতো লাগিবই।
অ!
পঢ়ি হ'লে কালি আমাৰ কালি আমি কিবা হ'ব পাৰিম।
অ
পিছে ঘৰ ঘৰত কেনেকৈ চলি আছে
ঘৰত ঠিকেই বাৰু সেইবোৰ ঠিকেই আছে এনে তুমি স্কুল লাইফত তুমি সদায় স্কুল যাইকে ভাল পাইছিলা নে
অ ঘৰৰ স্কুলত যাই সদায় ভাল পাইছিলো কেইছামান দিন বেয়া হৈছিলে কেইচামান টাইম বেয়া লাগিছিলে যে ইমান যেনে কেইচামান টাইমত ধৰি লওক আপোনাৰ ক্লাছ টু বা ফাইভৰ লগকে ভাল লাগিলে তাৰপিছত আৰু তাৰ পিছত আৰু আমাৰ পঢ়াত মে ফকাচটো কম হ'ল শিক্ষাতো অলপমান শিক্ষ শ খাটো অলপ কমি গ'ল ত' সেইটো কাৰণে আমি অলপ ভাল নালগাও হৈ গ'ল
অ তোমাৰ কি বুলি অ এনে ক স্কুল লাইফত তুমি ব্ৰেক টাইমত কি কৰি আছিলা কৰি কি কৰি থাকিলা যেতিয়া বাৰটাত দে
ব্ৰেক টাইমত মই ব্ৰেক টাইমত মই হেৰি কৰোঁ টিফিন খাওঁ আৰু টিফিন খাই কেনে নিজৰ লগৰ ছোৱালীৰ বান্ধৱীৰ বান্ধৱ বান্ধৱৰ লগত বান্ধ গ বান্ধৱৰ লগত ফুৰিবলৈ যা অলপমান আগৰলৈকে ফুৰি আহো বা আমি কথা পাতো মিলাই ফত কি আমি কি কৰিম আমাৰ
হয় সৰুৰ পৰা তুমি সৰুৰ পৰা ইমান আলোচনা কৰিছিলা তুমি আগত যগে কি কৰিম বুলি মইো যেতিয়া ব্ৰেক টাইম হয় তেতিয়াতো আমি ফাইট খেলিছিলো কিবা খাইছিলো তাৰ পিছত ফাইট খেলিছিলো মাৰা মাৰি জাগৰা কেল কাবা কিবা মাৰা মাৰি খেলিছিলো তেনেকুৱাকে
অ এনেকা হয় চবৰে চবৰে বেলেগ বেলেগ
অ সেইটো ঠিকেই তুমি গলা চবৰে বেলেগ বেলেগ আৰু যেতিয়া ছুটি দিছিলে তেতিয়াও আমি চিধা ঘৰত অহা নাছিলো। কাৰোবাৰ ঘৰত গ কেতিয়াবা কাৰোবাৰ ঘৰত সোমাইকে আম খাইছিলো কেতিয়াবা কি জামুন খাইছিলো আৰু সেইটো দিন বোৰ ভাল আছিলে স্কুলৰ ফেনবোৰৰ লগত অ এতিয়া তোমাৰ স্কুলৰ ফ্ৰেণ্ডবোৰ আছেনে লগত
হয়
হা
কি হৈছে
স্কুলৰ ফ্ৰেণ্ড বোৰ তোমাৰ এতিয়াও লগতে আছে না কথা পাত হয় ন
অ লগৰ মানে কি? এতিয়া আমি হাই হায়াৰ ছেকেণ্ডৰী হ'ল এতিয়া আমি সববিলাক বেলেগ বেলেগ হৈ গ'লো এতিয়া কোনো লগ নাপাওঁ। কেতিয়াবা বছৰে এবাৰ কি কয় মাহত এবাৰ লগ হয় কেঁটা মানৰ লগত কেঁটা মানৰ লগত লগ নহয় কেটা মানৰ লগত আমাৰ টিচাৰছ ডে লগ হয় সেনেকে সেনেকাই কৰি আছে সনেকেই চলি যাব আৰু আপোনালোকৰ ব আপোনাৰ লগত ধৰক হয় কি নহয়।
আমাৰো এতি তুমি যেনেকে ক'লা কেতিয়াবা ৰাস্তাত লগ পাও কেতিয়াবা কৰবাত লগ পাও এনে এনে মাত বোল কম এনে ফেচবুক ইনষ্টাগ্ৰামত ফ্ৰেণ্ড আছো কেতিয়াবা ইহঁতক মেছেজ কৰো সেইটোয়ে আৰু সদায় আগৰ নিচিনা লগ হ'ব নোৱাৰি চব কামে কামে লাগিল।
আগৰ নিচিনাতো লগ হ'ব নোৱাৰে। সঁচা কথা থাকিব কাৰ চবৰে কানে। কামে থাকে আৰু ত আৰু পাছতত টাইম নাপায় কোনো। ইমান টাইম চাইম নাপায় ক সময়ৰ ভেলু আছে ন আজিকালি। আজি টো যিকিনি যিকিনি বিষয় আমাৰ এতিয়া ওলাই আছে তাৰ আমি স্কুলত আছিলোঁ স্কুলত থাকোঁতে নামনি অলপ পঢ়া আছিলে এতিয়াটো এতিয়া অলপ বাঢ়ি গ'লো ক্লাছ যিমান বাঢ়ি গ'ল সিমানে আমাৰ পঢ়া বাঢ়ি গল পঢ়াৰে আমাৰ হেৰিও হয়ওক আমাৰ কষ্টটো বাঢ়িল। কষ্ট লগা ষ্ট্ৰাগল
হয় হয় তুমি ঠিকে আহ ইতি
কিন্তু কিন্তু স্কুলত এটা কথা ভাল আছিলে ন যে আমি তাত আমি উঠ ঠিকেনে ৰাতি পোৱা যাওঁত জ্বলদি জ্বলদি যাব লাগে প্ৰেয়াৰ হয় প্ৰেয়াৰ এটেন কৰিব লাগে। গে। পেয়াৰ এটেন কৰি কেনে তাৰ পিছত পিছত তাৰপিছত ক্লাছত সোমাই কেনে আলোচনা হয় কি হ'ব আজি কোনজনী মেম আহিব ক
অ তোমাৰ ফেভট মেম আছিল মনত আছে নে কি কোনটো মেম? ফেভৰেট আছিলে
অৰ্ড ফেব্ৰত নেম অ আছে ত এছ কিবিলাক ফেভট ম
অ কোন জ নি মেম আছে ইংলিছ মেম ফেভট আছে আছিলে
অ অ আপোন কথা আছিলছে
হিন্দী মেম আছিলে হিন্দী মেম বহুত মৰম কৰিছিলে মোক
হিন্দী হিন্দী মেম আপোনাৰ হিন্দী মেম ফাইভেট আছে মোৰ ইংলিছ মেম আছিলে, আমাক শিক্ষা আমাক শিক্ষা সেনেকা দিছিলে সেয়ে আমি তেখেতক মৰম কৰিছিলো।
অঁ কিছুমান মেম খঙ উঠ হৈছিলে, কিছুমান মেমো আছিলে যিহেতু দে দেখিব নোৱাৰে
বেয়া আছিলে সেইটোয়ে আৰু ব্যৱহাৰ পাতি বেয়া কৰে, ভাবি লক আমিও নিজে আমি নিজৰ আমি নিজেও দুষ্ট আছো সেই সময়ত
অ কব এইটো দুষ্টটো কব নালাগে, এই সৰু থাকোতে আমি আহ স্কুলৰ পৰা কি কৰিছিলো জানেনে? মে ত এপ্লিকেশ্যন লিখি দিছিলো মেম গা ভাল নাই আমি ঘৰত যাম তিনিজনে এটা এটাকে দিলোঁ তাৰপিছত তিনিজন ওলালো তাৰ পিছত ওলাইগে। এই নদীত গলো গা ধুলো গা ধুইকে যেতিয়া চুটি হব তেতিয়া ঘৰত গলো, পুৰা ভাগৰি নিচিনা ভাত চত খালো এনেকুৱা বাং মাৰিছিলো। পিছ
অ ময় অ অ ময়ো মাৰিছিলো মই ইমান বাং মাৰা নাছিলোঁ, মোৰ ফাৰ্ষ্ট অফ মোৰ এটা প্ৰথম বাং আছিলে আপোনাৰ ক্লাছ ছিক্সত দ ৰাতিপুৱা গৈছিলো একদম ৰাতিপুৱা গৈছিলো কলেজ লগত কলেজৰ ৰাতিপুৱা গ'লে মানে ইমানো ৰাতিপুৱা নাছিলে
স্কুলত ল ক্লাছ ছিক্স মানে স্কুলত গৈছিলা। কলেজত না স্কুলত?
স্কুলত স্কুলত স্কুলতে সেইটো মোৰ লেট আছিলে, নহয় নহয় স্কুলত মোৰ সেইটো দিন লেট আছিলে, বহুত দেৰি হৈ গৈছিলে এদিন, এতিয়াতো আমাৰ নটা বজাত ক্লাছ আৰম্ভ হয়, প্ৰাৰ্থনা আৰম্ভ হৈ য়ায়। চাৰে আঠটা বজা প্ৰাৰ্থনা আৰম্ভ হৈ যায়, আমি যায় পাব লাগে নটা মানত এৰি সোমাব নিদিয়ে সেইদিনা আমাৰ প্ৰিঞ্চিপাল। প্ৰিঞ্চিপাল আছিলে স্কুলৰ স্কুল হেৰি মাছ ডাঙৰ মাছটো তেখেতে আৰু আমাক। ভৰেই ৰাখি তেখেত চেকিং কৰে, ভৰি, ভৰি চেক কৰে, ভৰি নাখুন চব চেক কৰে, জোতা চেক কৰে সেইকাৰণে মানে মোৰো ভয়তে মোৰ ভয়তে মৰি গৈছিলোঁ। মই সেইটো সেইদিনা ভাবিছো মই সেইদিনা। পাক মাৰিম সেইদিনা বাংমাৰি মই গৈ। কিছু একেবাৰে আমাৰ চপাই আমাৰ এইফালে এটা পুখুৰী আছে পুখুৰীত গা ধা গৈছিলো। পুখুৰীত গা অকলে নহয় আমাৰ কেঁচামান অকলে নহয় আমি দিন আমি তিনিজন, চাৰিজন। মিলিগিনে এনেকা। আমি এনেকাই যা। পিত বিনা ত তাৰ পিছত ভাল লগা হল তাৰ পিছ মাজে সময় কেতিয়াবা। গম সেই সময়ত গৰমৰ দিন আছিলে।
অ এই গৰম দিনতটো বেছিভাগ বাং মাৰা গৈছিলো মই মোৰ তিনিজন ফ্ৰেণ্ড আছিলো এ তাৰ। অ আজি স্কুল নাযাও বাৰটাত, এ আজি পল গা ধুব যাম বাৰটাত কেতিয়াবো আমি খিৰিকীৰ পৰাও পলাইছিলো। নকবা আমাৰ দুষ্টামিটো ডেঞ্জাৰ আছিলে।
এসময়ত এক সমত দুষ্টমি হ'ল এক সময়ত দুষ্টমি কৰিলোঁ হয়। অমান আমাৰ এতিয়া বস্তুত বুজা হ'লো কিয় আমি দুষ্টা। মি কৰিব নালাগে, কিয় আমি পঢ়িব লাগে, কিয় আমি ব্যৱহাৰ পাতি। শিকিব লাগে আমাক এইবিলাক শিকাব। ক গায় বাক গায় মা দেউতাই মাক মাক পঠাইছে এইবিলাক বুজিলো আমি পিছত।
উম ঠিকেই ক'লা তুমি যেতিয়া যেতিয়া আমি সৰু আছিলো এতিয়া আমি বুজা। সময় সিটো আমাৰ সেনেকুৱাই সময় আৰু অ এইটো কি কৰিব লাগে আমি আমি আমি চব বস্তু। ট্ৰাই কৰি চাও সেই। সিটো সময়ত আমাক বুজালেও। এইটো বস্তুতটো আমি এইটো এইটো এইটো কৰিলে কি হ'ব বুলি। যিমানে বুজাক যেতিয়ালৈকে আমাৰ বুজি নাপাম সেইটো বস্তু। কৰি নাপাম তেতিয়ালৈকে আমি বুজি নাপাওঁ।
অ অ সেইটো হয় সেনেকুৱা সময় আ। আছিলে সেইটো আমি একৌ বুজি নাপাওঁ ত সেইটো নহয় সেইটো কথা নহয় যে আমি একেবাৰে বুজি নাপাওঁ। আমি অলপ চলপ বুজো। নবুজো। কিন্তু আমি সেইখিনি। আমি কৰিব নোখোজোঁ কিয়া আমাৰ সেই সময়ৰ মাইণ্ড। এইটো বেলেগ জেগাত আছে, কিয়বা বন্ধু বান বন্ধু, বান্ধৱী আছে বন্ধু, বান্ধৱ। সিহতে কৰি আছে আমি ন কৰি সেই সময়ত আমাৰ সেইটো কিন্তু আমি সেই সময়ত এই সময়ত কিইছামান ল'ৰা আছিলে আমাৰ স্কুলত ধৰি লওক কিছুমান আমি চব তাৰ মিলো কিন্তু আৰু সি কিন্তটো সেই আছে সদায় এটেং কৰে কিন্তু সি আজিকালি ভাল স্কপ স্কুলৰ বিষয়ে এনেকে হয় আাৰ স্কুলতো এনেকাই বিষয়ে চলি আছে আমাৰ আমি স্কুলত বহুত মেমৰিজ আছে কিন্তু আমি সেই মেমৰিজটো একচেছ কৰিব নোৱাৰো কিয় ক আমাক
তুমি তোমাক যদি ভৱিষ্যত তুমি তুমি মি স্কুলত আকৌ ৰিকে ষ্টাৰ্ট কৰিব পাৰিবা বুলি ক'লে তুমি যাবানে স্কুলতো লাইফ
অ মই আকৌ পুনৰ যাম কিয় কাৰণ আকৌ মোৰ যিখিনি মই ভুল হৈছে মোৰ যিমান ভুল হৈছে মই সেইখিনি আকৌ হেৰি ৰিপিট মই আকৌ
বাৰবাৰ
আক ভুল নকৰো কেনেকে মই ঠিক কৰো এইটো ভাবিম
হয় নেকি এ মই যদি মোক আকৌ স্কুল লাইফত যাব দিয়ে হেই নাযাও মই মই ভাল নাপাওঁ মই ইনজয় কৰিলো তেতিয়া সময়তো বহুত এনজয় কৰিলো মই এ মোক ভাল নালাগে স্কুল লাইফতো যিমান কলেজ লাইফ ভাল
এ নে আপুনি হিন্দী মেমক দেখা তেতিয়া না আপুনি হিন্দী মেমক কথা পাতিবা লাগিব হিন্দী মেমক আকৌ আকৌ আকৌ নেক্সট আপুনি হেই হিন্দী মেমৰ লগত কথা পাতিব পাৰিব সেই সময়ত আপ আপোনাৰো ভাল হ'ব এসময় পৰা যদি এসময়ত
হিন্দী মেমটো ৰিটায়াৰ হল অ ৰি ৰিটায় হৈ গল বহুত বছৰ
আমাৰ ইংলিছমেম ইংলিছ মেম আমাৰ ইংলিছমেমটো ৰিটায় হোৱা নাই বৰ্তমান তেনেহলে মাতিব মাতি যাম আমাক হেৰি কৰিব অ আমাক ৰিটাই হলে আমাৰ এৰি দিয়ে ন আমাৰ অ পৰা সেই
অ আমাৰ মেমজনীটো ৰিটায়াৰ হল
অ হয় নেকি
মেমটো বৰ ভাল আছিলে এ মেমটো এতিয়াও মনত পৰে মেমটো কেতিয়াবা দেখা পাও এ মেমটো ভাল আছিল দিয়া আজিৰ কাৰণে ই খিনিয়ে দিয়া নেক্সট টাইম নেক্সট টাইম কথা পাতিম দিয়া ঠিক আছে
অ দিয়ক ঠিক আছে অ